কৃষ্ণ।
কৃষ্ণ কৃষ্ণ।
জয়গুৰু শংকৰ।
কৰ।
যা কেৰি নাহি কৰো পণ।
টোহাৰি চৰণৰেনো শত কোটি।
বাৰ একো কৰোহ প্ৰণাম।
তাৰ একো কৰো সু- প্ৰণাম হৈছে।
হৈছে।
উমঁ।
কি কৰি আছে?
বৰ্তমান মই বিশেষ একো কৰা নাই বাৰু এ আপোনাৰ অন্ন-। পুথি গ্ৰহণ কৰি অলপ বিশ্ৰামৰ বাবে। বিৰা বিৰাম কৰিছো।
হয়- হয়। ভাত -পানী খালে?
হয়, ভাত পানীখিনি মানে মই দৈনিক আপোনাৰ সময়মতে যিমান পাৰোঁ খাবলৈ চেষ্টা কৰোঁ আৰু।
হয়।
এতিয়াও মই সেয়া খাই দিলোঁ সেইবাবে মই স্বাস্থ্যৰ প্ৰতি মানে মই মানুহটো বহুত সজাগ।
হয় স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে তেতিয়াহে আপোনাৰ আগন্তুক দিনবোৰ ভাল হ'ব।
হয়- হয় আপুনি যদি মোৰ স্বাস্থ্যটো লক্ষ্য কৰে মানে মোৰ দেখা পাব। ফাটি ফুটি যোৱা যি চেহেৰা। এয়া মোৰ স্বাস্থ্যৰ প্ৰতি সজাগতাৰ বাবেই সৃষ্টি হৈছে।
হয় -হয় মই আপোনাৰ কথাত ধৰিব পাৰিছো আপোনাৰ চেহেৰাটো কিমান নিপুতল হৈ আছে।
হয়। সেয়া বাকী আপুনি খে--্ হয় -হয় ঘৰৰ মানুহ বৰ্তমান নাই বাৰু খেতি পথাৰলৈ গৈছে।
হয় হয় আপুনি নাই যোৱা নেকি?
মই আপোনাৰ হালখিনি বাই আহি-। এয়া বিশ্ৰাম লৈ ভাতকেইটা খাই মানে অকণমান জিৰাইছোঁ। কষ্ট বহুত হয় আমাৰ মই প্ৰায়। পুৱা ভাগতে আপোনাৰ পাত স্নান কৰি প্ৰায় তিনিটামান বজাতে মই শুই উঠিছোঁ। বেলি ওলোৱাৰ আগতেই মই গা পা ধুই। কাহিলী পোৱাতে মানে মই গৈছোঁ নাঙল যুৱলি লৈ। পথাৰলৈ তাৰ পৰা মই এতিয়াহে আপোনাৰ উভতি আহিছোঁ।
হয়।
হয়।
আপোনালোকৰ ফালে গৰুৰেই হাল বায়নে?
হয় আমাৰ ফালে সম্পূৰ্ণৰূপে গৰুৱে হাল বায়। আপোনাৰ বলধ গৰু। হয়। জোগাই জেগাই আপোনাৰ আপোনাৰ ঘোঁৰাৰো ব্যৱহাৰ কৰা আমি দেখা।
হয় আমাৰ আমাৰ ইয়াতে বৰ্তমান ঘোৰাৰে হাল বাই থকা হৈছে। সেইবাবে সুধিলো মানে।
ঘোৰাৰ প্ৰয়োগটো মানে আমাৰ ইয়াত বৰকৈ হ'ব টা আমাৰ ইয়াত মানে আপোনাৰ যুদ্ধ বিগ্ৰহো বহুত কম হৈছিল। এইটো এটা শান্তিপূৰ্ণ জেগা আছিল সেয়েহে মানে ঘূৰাৰ প্ৰচলনটো আমাৰ জেগাত। বাকীবিলাকতকৈ অলপ কমকৈ হ'ল।
হয়, হয়।
হয়।
আমাৰ আমাৰ আমাৰ ঘৰত দুটা ঘোঁৰা আছে। প্ৰায় আপোনাৰ চক্ৰধ সিংহৰ দিনৰে। তেওঁ তেওঁ যুদ্ধলৈ যাব। বোলে এই মানে ব্যৱহাৰ কৰিছিল। সেইবাবে সেই দুটা ঘূঁৰা আমি স্মৃতি হিচাপে তেওঁ ৰাখি থৈছোঁ। আৰু আগন্তক দিনলে যাতে সেইকেইটা ভাল হৈ থাকে।
হয় হয় অনুমানিক তেন্তে সেই দুটা ঘোঁৰা বয়স প্ৰায়। এতিয়া হাজাৰ বাৰশ চুইছে।
হয়, হয়, হয়। নাই নাই দাঁতু তেওঁলোকৰ দাঁত ফুটিবৰ বয়স হোৱা নাই এতিয়ালৈকে। প্ৰায় আৰু এ হাজাৰ বছৰমানৰ পিছতহে চাগে দাঁত ফুটিব বুলি আশা কৰিব আমি।
হয় হয়।
এতিয়ালৈকে তেওঁলোকৰ দাঁত গজাই নাই প্ৰায় নায়েই দাঁত তেওঁলোকৰ। আৰু খোৱাতটো অকণ অসুবিধা হয় তেওঁলোকৰ।
হয় আপোনালোকে হয়তো চাগে ঢেঁকীত খুন্দি তেওঁলোকক খুৱাই দিবলগীয়া হয়। যিহেতু তেওঁলোকৰ দাত নাই চোবোৱা ত অসুবিধা হয়। তেওঁলোকৰ ঘোৰাকেইটা মাংস সাৰি নে তেওঁলোক নিৰামিষ পুজি কৰে?
নাই-নাই নিৰামিষ পুঁজি ঘোঁৰা। আমাৰ ঘোঁৰাৰাকেইটাই মানে চাউলৰ গুৰি মানে পিঠাত। গুৰি আমি ঢেঁকীত খুন্দা খুন্দি পিনি এনেকে গাখীৰৰ সতে জোল বনাই। অওঁ। বুজিব পাৰিছেনে? গাখীৰৰ সতে পিঠাগুৰি জোল বনাই আমি ঘোঁৰা কেইটাক খুৱাও আৰু সেইবাবে বহুত হয় তো। বলৱান হয় আৰু যিহেতু ৰজাৰ দিনীয়া ঘুৰা। যিহেতু ৰজাদিনীয়া ঘূৰা হয়, সেইবাবে বহুত বলৱান হয়।
হয় মই ধৰিব পাৰিছোঁ আপোনাৰ কথাৰ পৰা হয়। আপোনালোকৰ তাৰ বিতুপন কলিতা নামৰ এজন বিশেষ বিশিষ্ট ব্যক্তি আছে। তেখেতৰ ঘৰতো আগতে দুটা পয়া লগা ঘোঁৰা আছিল বুলি আমি শুনিবলৈ পাওঁ। সেই ঘোঁৰা কেইটাও বোলে বহুত বছৰ।
হয় হয় সিহঁতৰ মানুহৰ লগতে সিহঁতৰ ঘোঁৰাকেইটাও বহুত পয়া লগা বুলি ধৰিব পৰা হয়।
তেওঁলোকৰ পুষ্টিৰ অভাৱ হয় হয় তেওঁলোকৰ ইমান পুচিৰ ৰ হয় শৰীৰত তেখেতৰ মানে
আৰু তেওঁলোকৰ মানুহকেইটাৰ দৰেই সিহঁতক ঘোঁৰাকিটা পয়া লগা। বুলি চবেই কয়, আৰু আমিও দেখিছো বাৰু সেহঁতৰ মানুহ গী। টাৰ নিচিনাই পয়া লগা ঘোঁৰোকেইটা।
মানে যদি ব্যাক্তিগত
হেল্ল'
বেলেগক সুবিধাটো নিদিয়ে খন্তেক আগত ম তেখেতে যোগাযোগ কৰিছিল সেই যোগাযোগত মানে তেখেতে প্ৰায় মোৰ কথা। কবেই সিহঁতে। সেয়েহে মোৰ কিছুমান বস্তু মানে বাতিল হৈ গ'ল আপোনাৰ
হয়, আৰু আৰু তেওঁৰ এটা বহুত বেয়া গুণ আছে। আৰু এটা তেওঁৰ বহুত বেয়া গুণ আছে তেওঁৰ গুণটো হৈছে মানে আপুনি এতিয়া কিবা এটা বানপানীৰ সমস্যাই হওক নিবনুৱা সমস্যাই হওক কিবা এটা কথা পাতি আছে তেওঁ গৈ চৰকাৰৰ কথালৈ গুচি যায় গে। যেন তেওঁৰ এজন চৰকাৰী মূল বিষয়া হে।
হয়তো এনে এনেকুৱা অনুভৱ হয় তেওঁ কথা বতৰাৰ পৰা যে তেওঁৰ পূৰ্বপুৰুষ সকলে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ প্ৰধানমন্ত্ৰী আছিল নাইবা এনেকুৱাকে যে তেওঁলোক তেওঁলোকৰ কোনোবা নহয় কোনোবা হয়তো আমেৰিক- কা নাইবা ইংলেণ্ডৰো
প্ৰেছিডেণ্ট বা প্ৰধানমন্ত্ৰী থকা যেন ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী থকা যেন অনুভৱ।
কথাৰ পৰা তেখেতৰ লগত যদি আপুনি ভাত খোৱা তেখেতৰ লগত যদি আপুনি ভাত খোৱা কথাও পাতি থাকে, তেখেতে সেইটোকো চৰকাৰৰ লগত মানে স সন্নিৱিষ্ট কৰিব বিচাৰে।
হয় হয়। কিছু সময়ৰ আগতে ময়ো তেওঁলোকত যোগাযোগ কৰিছিলোঁ তেওঁ এই মোকো কথা কোৱা কোৱাৰ অকণো সুযোগেই নিদিলে।
এইটোৰ মানে তেওঁ এটা পৰম্পৰাগত স্বভাৱ। তেওঁ স্বাভাৱিক মানে তেনেকুৱা প্ৰকৃতিয়ে তেখেতক তেনেকৈ বনালে হয়তো।
হয় হয়, সেই সেইকাৰণে আমাৰ গাঁৱৰ লোকে তেওঁক মানে তেওঁলোকৰ মানে যিকেইটা ককাই ভাই আৰু তেওঁক এটা সুন্দৰ সুন্দৰ নাম দিয়াৰ ব্যৱস্থা কৰিছিলে। এটা বুলি নহয় তেওঁলোকৰ ঢেৰ নাম আছে। এটাৰ নাম কলতি, এটা বৰ মণিমুনি, এটা ম- কাজু মানিমুনি, এটা সৰু মানিম বুলি বুলিও মানে বিখ্যাত বুলি ক'ব পাৰি।
হয়, হয়। শুনা পোৱা মতে তেখেতৰ কনিষ্ঠ ভাতৃৰ নামটো ভোজ খোৱা ৰাখিছ-
হয় হয় তেওঁ মানে ভোজ খাই বহুত ভাল পাইছিল আৰু তেওঁৰ খোৱাৰ প্ৰতি অকণ আসক্ত এটা আছে সেইবাবে তেওঁক ভোজ খোৱা নাম দিছিল।
মৰমত মানে আমাৰ ৰাইজে, আপোনাৰ তেখেতক উস্তাদ কলিতা বুলিও কয়। উ যেনেদৰে ওস্তাদ বিছমিল্লা খান আছিল ঠিক তেনেদৰেই উস্তাদ কলিতা
হয়। উস্তাদ কলিতা বুলিও জানে বাৰু সকলোৱে।
হয়। এই গুণখিনি তেখেতৰ পৈতৃক সম্পত্তি নে, নে তেখেতৰ মাতৃৰ পৰা অহা আপুনি কি ভাবে এই বিষয়ে নে দুইটাৰে সংমিশ্ৰণ
নাই নাই দুইটাৰে সংমিশ্ৰণতে এইটো হৈছে আৰু তেওঁলোকৰ মা মাকেও বহুত কথা ক'ব পাৰে বাপেকেও বহুত কথা কব পাৰে।
তেওঁলোকৰ এই গুণগত মানদণ্ডৰ বাব- বাবে মানে তেওঁলোক হয়তো কৰবাত কেতিয়াবা চিটি পনি বা হালোৱাই এছাৰিৰ সেই পৰফটো পাই যাবও পাৰে তেখেতে যিহেতু তেওঁলোক অত্যন্ত বেছি উস্তাদ সেয়েহে মানে এই সন্মানটো তেতে কেতিয়াবা হয় নহয় কেতিয়াবা হয়তো উপভোগ কৰিব।
হয় হয় কেতিয়াবা হয়তো কেতিয়াবা নহয় কেতিয়াবা এই সন্মানেৰে সন্মানিত হ'বহে হালোৱা এচাৰি বা বাঁহ খৰিৰ চিটি পনিৰে, হয় - হয়। এই সন্মানটোত কেতিয়াবা সন্মানিত হ'ব বুলি মইয়ো কেতিয়াবা আশা কৰোঁ বা আশা কৰিবলগীয়াও এইটো। মানে যিহেতু ইমান গুণৰ অধিকাৰী হ'লে, ইমান গুণৰ অধিকাৰী হ'লে মানে সেইটো অৱস্থা হয়েই।
তেখেতৰ যি আনক কথা- হয় - হয়, তেখেতৰ যি টো মানে আনক কথা কবলৈ নিদিয়া স্বভাৱ, এই স্বভাৱটোৰ বাবে হয়তো কেতিয়াবা কিছুমান লোকৰ খং নাকত উঠি যায়, কেতিয়াবা মূৰত ধৰি যায়। তেনে অৱস্থাত হয়তো তেখেতৰ ওপৰত আমাৰ হাত দাঙিবৰ বাবেও মন যায়। তথাপিও মানে- মানে এই কাৰ্যসূচীৰ পৰা আমি বিৰত থাকোঁ, বি সেইটো আমি শান্তিপূৰ্ণ ব্যক্তি, শান্তিভাৱে কথা বতৰাবোৰ চলাই নিবলৈ চাওঁ। সেয়েহে মানে এই শান্তিপূৰ্ণ অৱস্থাটো বা এই শান্তিপূৰ্ণ এই পৰিৱেশটো আমি বৰ্তাই ৰাখোঁ।
হয়। শান্তিপূৰ্ণ পৰিৱেশে বজাই ৰাখিব লাগে। নহ'লে বা হাত-চাত উঠাই দিলে আকৌ বহুত ডাঙৰ কথা হৈ যাব। সেইবাবে সকলোৱে মানে তেওঁক একো নকৰে আৰু। নহ'লেবা কে তিয়াবাই পুৰস্কাৰ পালেহেঁতেন। তেওঁৰ হালোৱা এচাৰি বা বাঁহ খৰিৰে।
হয়।
সেই পুৰস্কাৰৰ পৰা বৰ্তমান বিৰচিত, হয় - হয়।
উম, বিৰত থাকিব লগা হৈছে।
ই একে তেজেৰে নিৰ্মিত, এক জীৱন্ত সৈন্যবাহিনীৰ দল প্ৰায় চাৰি পাচন কৰি তেখেতৰ সেই সৈন্য বাহিনীৰ তেখেত দেহৰ হিচাপে
হয়।
সেয়ে আমি মাএ- এই যৰ- পৰা যিমান পাৰোঁ বিৰত থাকোঁ।
হয় - হয়। আপুনি তেখেতৰ সৈন্য-বাহিনীলে অলপ মানে ভয় কৰে নে
হয়। তেখেতৰ মানে সৈন্য-বাহিনীৰ আপোনাৰ হাতে কামে নহলেও, তেখেতৰ সৈন্য-বাহিনীৰ যি মুখৰ মানে গতি, সেই মুখৰ গতিৰ লগত হয়তো এই বিশ্বত আৰু বেলেগ দ্বিতীয়জন নোলাব, তেখেতৰ সেই মুখৰ গুটিৰ লগত। মোকাবিলা কৰিব পৰা।
হয় - হয়। হাতে-কামে ন হলেও তেওঁৰ মুখৰ গতিয়ে সকলোকে পৰাস্ত কৰিব পাৰে।
অ' হয় - হয়। সেয়েহে হয়তো তেওঁলোকৰ ঘোঁৰাকেইটাও সেই মুখৰ চুবোৱাৰ স্বভাৱটো ধৰাতে য়া লাগি- তেখেত তৰ পৰিয়ালটিৰ দৰে হয়।
সুখী পৰিয়াল এটা গঢ় ল'ব পাৰিছে।
হয় - হয় - হয়। এইখিনি কথা মানে আমি বৰ্তমান সময়ৰ এই সমাজ ব্যৱস্থাটোৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। আমি যদি আমাৰ সমাজ খনতো তেখেতৰ দৰে আৰু বহুত ব্যক্তি থাকে, তেন্তে আমাৰ সমাজখন ধ্বংস হ'বলৈ আমাৰ ধৰক বিশেষ টাইম নালাগে।
প্ৰতিগৃহতে আপোনাৰ কণ্ডলৰ সৃষ্টি হ'ব, প্ৰতি দৈনিক এদিনৰ মূৰত হত এদিনকৈ। কি ভাবে এই বিষয়ে?
হয়, মই আপোনাৰ কথা সম্পূৰ্ণ মানে সম্পূৰ্ণ মত প্ৰকাশ কৰিছোঁ। লগতে তেওঁৰ নিচিনা যদি ব্যক্তি প্ৰত্যেক ঘৰ মানুহতে থাকে তেতিয়া সমাজখন মানে ভাল হৈ নাথাকিব। লগতে প্ৰত্যয়েক দিনাই কাজিয়াৰ সৃষ্টি হ'ব। আৰু ৰ কথাটোত লগোৱা স্বভাৱটো তেওঁৰ এটা মানে বহুত বহুত ভাল স্বভাৱ। সেই স্বভাৱটোৰ ফলতে কিছু কিছু জেগাত কাজিয়াও লাগিছে বুলি আমি শুনা পোৱা হৈছে।
তাৰো পৰিমাণে তেখেতৰ তেখেতে নিজকে সকলোতকৈ ওপৰত ভাবে তেখেতে ভাবে- নিজকে মই চব জানো বুলি যেনে- আপুনি যদি তেখেতৰ লগত ধৰ্মীয় কথা পাতে তেখেতে ভাবে ময়ে চবতকৈ বেছি ধৰ্মীয়, কথা জানো। সেয়ে সে তেওঁ গৈ ধৰ্মীয়, কথাটো চৰকাৰৰ লগত মিলাই দিয়ে। আপুনি লগত যদি তেখেতৰ লগত ৰাজনৈতিক কথা পাতে-